কৰ অঁ কি খবৰ শুনি আছা ন মই পঢ়ি আছোঁ ৰ'বা তুমি
অ ময়ো এনেই আছো বাৰু দূৰদৰ্শন চাইছিলো
আচ্ছা কি চাই আছিলা বাতৰি নেকি
এনে বাতৰিয়ে আৰু, এইবোৰে আৰু মিনে কথা, ৰাজনীতিৰ কথা এইবোৰে। চাইছিলো দিয়া।
উম। অ', মইয়ো তোমাৰ সেনেকুৱা তোমাৰ, এইবিলাক, এইবিলাকে পঢ়ি আছিলো ৰ'বা।
উম, ভাল লাগে, মানে ৰাজনীতিৰ কথাবোৰ মোৰ বহুত ভাল লাগে। মানে ভাল পাওঁ আৰু বহুত, মানে চাইয়ো ভাল লাগে, পঢ়িও ভাল লাগে। বহুত মানে ইণ্টাৰেষ্টিং হয় আৰু।
উম, বহুত আকৰ্ষণীয় বিষয় এইটো, মানে মইও ভাল পাওঁ ৰাজনীতিৰ কথা, মানে আগতে মই ভাল পোৱা নাছিলোঁ, মানে এতিয়া যে যেতিয়াৰ পৰা অলপ বুজা হৈছোঁ, জনা হৈছোঁ, তেতিয়াৰ পৰা মোৰ মানে ৰাজনীতিটো ভাল লগা হৈছে। মানে কি হয়, তুমি যদি ৰাজনীতিৰ বিষয়ে জানা ন, তেতিয়া হ'লে তুমি মানে য য'তে গ'লে, তুমি কেতিয়াও ব'ৰ নোহোৱা মানে, ধৰা তুমি এ ধৰ ক'ৰবাত গ'লা বা অচিনাকি মানুহ এজনৰ লগত মানে, মানে কথা পাত কথা পাতিবলৈ ভাল মানে, সকলোবোৰ চিনাকি হৈ যায়। ৰাজনীতিৰ বিষয়েটো এতিয়া সবে কথা পাতি ভাল পায়।
ভালপায়।
ত' মানে হেই টো আৰু, ৰাজনীতিৰ বিষয়ে জানিলে মানে এইটো ভাল আৰু, এইটো ভাল আৰু মানে। অ', মই বহুত ভাল লাগে তোমাৰ, পিছে তুমি এইবাৰ বি বিধানসভা ইত তুমি ভো ভোট দিলে ভোটদান দিল কৰি যোগদান কৰিলা নে নাই ভোটত?
অ', কৰিছোঁ, কৰিছোঁ একদম কৰিলো। তুমি কৰিছা?
উম, মইতো এইবাৰ প্ৰথমবাৰ দিছো ৰবা। মই তোমাৰ আজিটো তুমি, মোৰতো এতিয়া, উম, মোৰতো এতিয়া পঁচিশ বছৰ হৈছে, মইতো দিব লাগিছিল ওঠৰ বছৰতে। কিন্তু মোৰ মানে য'ত তোমাৰ এই বোৰ মই মানে এপ্লাই কৰিব লাগে ন, সিহঁতে ল'ৰা কেইটাই বাৰে বাৰে কিবা ভুল কৰিছে। ত' সেনেকুৱাকে নাহি, নাহি মানে, এইবাৰ মানে আহিলে আৰু।
এইটো মানে কি, আমাৰ নাগৰিকৰ অধিকাৰ ন, এইটো সাব্যস্ত কৰিব লাগে। এইটো মানে তুমি মিছ কৰিব নোৱাৰা আৰু। উম, উম নিজৰে মানে বিছ বিচৰা, নিজে ধৰা কেনেকুৱা চৰকাৰ বিচৰা, কেনেকুৱা চৰকাৰ আহিলে ভাল হ'ব ন। নিজে নিজৰ মানে, বিবেচনাৰে মানে ভোট সাব্যস্ত কৰিব লাগে।
উম, উম। উম, হয়, হয়, মোৰ বহুত ভাল লাগিছে এইবাৰ মানে। ভোট দি পিনে, মানে তোমাৰ এ ভাল লাগে দিয়া, মানে প্ৰথম অভিজ্ঞতাটো ভালেই লাগিছে আৰু।
উম, সেইটোয়ে আৰু। আৰু মই মানে সদায় মানে, নতুন, নতুন কিবা আহি থাকে ন ৰাজনীতিত সেইবোৰ ভাল লাগে। বাতৰিবোৰ, কিবা নতুন, নতুন পাবাই তুমি মানে কিবা। খবৰ, দেন যেনে জনসাধাৰণত তে হওক বা হওক বিধান সভাই হওক তেনেকুৱা আৰু।
অ', বাকী তুমি, আমাৰ লোকসভা যে আছে
হয়।
লোক সভাৰ
লোকসভা, অ', লোকসভাতো জনসাধাৰণৰ হয়। জনসাধাৰণৰ কথা কৈছা?
অ', তোমাৰ যিটো, নহয় তোমাৰ লোকসভা আৰু ৰাজ্যসভা মানে এটা যে আছে, সেইটো তোমাৰ সম মানে এইটো সংসদ হয় ন তোমাৰ।
হয়, হয়।
সদন হয় মানে, সংসদৰ সদন সদন হয় ন।
লোকসভাখন, লোকসভা মানে ভাৰতৰ সংসদৰ নিম্ন সদন হয়। লোকসভা, ৰাজ্যসভাখন এই আৰু উচ্চ সদন হয়।
অ', অ', অ', আচ্ছা, আচ্ছা। উম, ভাল লাগে দিয়া, লোকসভাত মানে এনে কিমান জন সদস্য থাকেনো?
লোকসভাত সদস্য পাঁচশ পঞ্চাশ নে, পাঁচশ বাৱন্ন আছিলে চাগে। ইমান মান হ'ব পাৰে, পাঁচশ বাউন্ন পাৰে লোকসভাত।
অ', অ', ঠিকে আছে দিয়া। আৰু ইয়াৰ কাৰ্যকাল তোমাৰ পাঁচ বছৰ হয় ন? পাঁচ বছৰ থাকে ডিউৰেচনতোৰ সময়সীমা আৰু ন? পাঁচ বছৰৰ মূৰে মূৰে তাৰমানে হেই কৰি অ', অ'।
উম।
অ', ঠিকে আছে দিয়া। আৰু তোমাৰ ইয়াৰ সভাপতি সেই আছিলে ন তোমাৰ মই অলপ আগত পঢ়ি আছিলোঁ ৰ'বা লোকসভাৰ সভাপতিটোক কিবা স্পীকাৰ বুলি কয় ন।
অ', স্পীকাৰ স্পীকাৰ হয়। লোকসভাৰ অধিৱেশন পৰিচ পৰিচালনা কৰে তেওঁ। স্পীকাৰ বুলি কোৱা হয়, সেনেকুৱা আৰু।
অ', অ'। ঠিকে আছে, তুমি মানে কিছু জানা যিহেতু, তোমাৰ আৰু অনাৰছ আছিলে ন।
হয়, হয়। আৰু প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সভা মানে, লোকসভাৰ ওচৰতে তাৰ মানে দায়বদ্ধ হয়। বুজিছা?
উম, উম, উম।
আৰু ধৰা, যিকোনো ধৰা নতুন আইন প্ৰণয়ন কৰিব লাগে, বা লোকসভাত ধৰা বাজেট ধৰা নতুন মানে অনুমোদন কৰে যে, আৰু চৰকাৰৰ ওপৰত ধৰা নিয়ন্ত্ৰণ এই সকলোবোৰ আৰু জনসাধাৰণৰ যিকোনো সমস্যা এইবোৰ মানে এ লোক লোকসভাৰ মানে এইবোৰ কাম হয় আৰু মুখ্য কাম এইবোৰে হয়, আৰু আইন প্ৰণয়ন কৰা। বাজেট বনোৱাৰ পৰা জনগণৰ সমস্যা পৰা হওঁক সকলোবোৰ মানে লোকসভাতে মানে উত্থাপন হয় আৰু। মূল কাম হয়, আৰু লোকসভাৰ বুজি পাইছা।
উম, উম। তোমাৰ পৰা মানে শিকিব লগা আছে ৰ'বা, তুমিতো আৰু জানিবাই দিয়াচোন যিহেতু তোমাৰ অনাৰ্চ আছিলে ছাগে। গে ন'।
অ', আছিলে বাৰু, বস্তুটো মানে বহুত আকৰ্ষণীয়টো, ভাল লাগে আৰু।
উম, উম, উম, উম, ঠিকেই আছে দিয়া। মানে মোৰো ভাল লাগে দিয়া, আগতে মানে স্কুলৰ সময়ত মই ইমান বেয়া পাইছিলোঁ নহয়, এতিয়া কিন্তু ভাল লাগে পঢ়ি দিয়া।
হয় দিয়া।
উম।
আৰু পাৰ্থক্যবোৰ বোৰ জানানে তুমি? লোকসভা, বিধানসভাৰ পাৰ্থক্যবোৰ?
অ', নাই কোৱাচোন, কোৱাচোন।
উম, পাৰ্থ্যক কেনেকুৱা আৰু মানে এতিয়া ধৰা, লোকসভা ধৰা ভাৰতৰ বাবে কাম কৰে মানে গোটেই মানে দেশখনৰ কাৰণে কাম কৰে ন। আৰু এতিয়া ধৰ বিধানসভাখন, কি ক'লা?
বিধান লোকসভাটোৱে আৰু।
উম, লোকসভা খন তাৰমানে, সমগ্ৰ মানে আমাৰ মানে দেশৰ কাৰণে কাম কৰে ভাৰতৰ কাৰণে। আৰু এতিয়া বিধানসভা হ'ল এখন ৰাজ্যৰ কাৰণে কাম কৰে। বুজি পাইছা, তেনেকুৱা। আৰু ধৰা এতিয়া ধৰা আমি যে কওঁ এম পি, এম এল এ এইবোৰ যে হ'ল যে শুনিছানে সেইবোৰ তাৰমানে তুমি লোকসভাৰ বু মানে সাংসদক এ, সদস্যবোৰক আমি এম পি বুলিও কওঁ এম পি, এম পি বুলি কয় যে
উম।
এতিয়া তাৰমানানে এ, লোকসভাৰ সদস্যবোৰক আমি সাংসদৰ সদস্যবোৰক আমি এম পি বুলি কওঁ আৰু এইফালে বিধানসভাৰ সদস্যবোৰক আমি এম এল এ বুলি কওঁ।
বুজিলা?
উম, উম, উম, মানে তোমাৰ এইবোৰ যিবোৰ তোমাৰ বিধানসভাৰ এইবোৰ ন' কৃষি স্বাস্থ্য বা এইবোৰ তোমাৰ যি বিলাক স্থানীয় উন্নয়ন বা পানীৰে হওক যোগান ধৰা বা তোমাৰ এইবোৰ ৰাস্তা ঘাট মানে এইবোৰ, এইবোৰ যি মানে ৰাজ্য চৰকাৰে বিধানসভাৰ জৰিয়তে সিদ্ধান্তটো লয় আৰু।
উম, উম, বিধানসভাৰ জৰিয়তে লয় কাৰণ বিধান সবাই ৰাজ্যৰ বাবে কাম কৰে, বিধানসভাই লয় এইবোৰ সিদ্ধান্ত। আৰু ধৰা, আৰু এতিয়া তুমি কোৱাচোন লোকসভা কাৰ নেতৃত্ব তত হয়, মুখ্যমন্ত্ৰী নে প্ৰধানমন্ত্ৰী কচোন, প্ৰধানমন্ত্ৰীৰ নেতৃত্বত লোকসভাখন? কাৰ নেতৃত্বত হয়? উম এতিয়া বুজি পালা প্ৰধানমন্ত্ৰীই সেইকাৰণে সমগ্ৰ ভাৰতৰ বাবে কাম কৰে যে লোকসভাখন প্ৰধান প্ৰধানমন্ত্ৰীৰ নেতৃত্ব ত' নহয় আৰু বিধানসভাখন আমাৰ ৰাজ্যৰ হ'লে মুখ্যমন্ত্ৰীৰ নেতৃত্বত হ'ব।
অ' বিধানসভা তোমাৰ এইটো পাঁচ বছৰৰ মূৰে মূৰে হয় আৰু।
উম। বিধানসভা, অ' বিধানসভা পাঁচ বছৰ মূৰে মূৰে হয়। আৰু এতিয়া ৰাজ্যবোৰে কোৱাৰ লগে লগে মুখ্যমন্ত্ৰী আহি যাব আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ, তেওঁৰ মানে নেতৃত্বত আমি বিধানসভাখন হয় আৰু গঠিত।
বিধানসভাৰ তোমাৰ মূল কামটোৱে মানে সেই আৰু তোমাৰ ৰাজ্যবিলাকৰ বাবে তোমাৰ আইন প্ৰণয়নজি প্ৰণয়ন কৰে বা ৰাজ্যৰ আমাৰ যিবিলাক বাজেটৰ বাজেটৰ যিবিলাক আলোচনা বা হে, কৰা তোমাৰ অনুমোদন কৰা বা চৰ কাৰৰ কাম কাজৰ ওপৰত পায় মানে অলপ মানে গুৰুত্ব ত্ব দিয়া বা তোমাৰ জনসাধাৰণৰ বা মানুহখিনিৰ যিখিনি সমস্যা থাকে সকলোৰে বা সেইখিনি ভালদৰে উত্থাপন কৰা আৰু ৰাজ্যৰ বা উন্নয়নৰ বাবে তোমাৰ নীতি চিতিবিলাক দি মানে ভালদৰে নিৰ্ধাৰণ কৰি দিয়ে আৰু।
সকলোবোৰ তৈয়াৰ কৰা হয়, সকলোবোৰ নিৰ্ধাৰণ কৰে বিধানসভাত। আৰু এইফালে তুমি ধৰা দেশৰ হকে কৰিব লাগে ৰাষ্ট্ৰৰ সমগ্ৰ মানে দেশৰ এইবোৰ লোকসভাত চাই আৰু, দেশৰ বাবে
উম।
যুনবোৰ মানে ভূমিকা মানে কাম লয় আৰু। আৰু যে কেন্দ্ৰীয় বিষয় আইন প্ৰণন কৰে, লোকসভাখন হ'ল কেন্দ্ৰীয় বিষয়ত আইন প্ৰদন কৰে আৰু ইয়াত বিধানসভাত ধৰা ৰাজ্যিক বিষয়ত আইন পালন কৰে।
উম, উম, মোৰ মানে এইটো অলপ উল্টা পল্টা হৈ যায় মানে লোকসভা বিধানসভাটো।
উম।
অ' এইবোৰ এইবাৰতো মইতো ফাৰ্ষ্ট মানে তোমাৰ প্ৰথমবাৰ বিধানসভাৰে ভোটত যোগদান দিলোঁ আৰু।
উম, হয় হয়।
উম। ভাল লাগিছে দি আৰু দিব পাৰিম দিয়া আৰু। মানে ভোট দিব পাৰিলেও নোৱাৰিলেও তোমাৰ যিখন ভোটাৰ কাৰ্ড থাকে ন সেইখন বহুত দৰকাৰী হয়।
দৰকাৰী দৰকাৰী এইখনতো বহুত প্ৰয়োজনীয় হয় হ'কতো সকলোতে লাগিয় দিয়া প্ৰায়।
নাই মানে কি তুমি ভাৰতীয় নাগৰিকে নহয় ন! অ', মানে এইটো মানে তোমাৰ আপাৰ হাউচ লৱাৰ হাউচ মানে এই দুটাই হয়। লোকসভা
উম।
সদন হয় এই দুইটা।
হয় দিয়া, সেইখন বহুত দৰকাৰী বস্তু ভোটৰ এইখন সকলো বেছিভাগ পায় আজিকালি লাগে ন ভোটাৰ আইডিখন মানে লাগেই দিয়া। ভোটৰ কাৰ্ডখন মানে সকলোতে।
উম, হয়, হয়, হয়।
তুমি মানে এইবাৰেই প্ৰথম দিলা?
উম।
উম, তো মানে প্ৰথম মানে যোনটো মানে তোমাৰ কি বুলি কয় মানে প্ৰথম মানে যোনটো মানে এক্সপিৰিয়েঞ্চটো ভাল আৰু তোমাৰ ন?
উম, অ' ইয়েছ। ভাল ভাল। আৰু কোৱাচোন ভাল লাগিছে শুনি পিনে। আৰু তোমাৰ উম হয় দিয়া। আমি আগতে এইবোৰ মোৰ মানে তোমাৰ আমাৰ মোৰ এজনী মানে আচাৰ্য আছিলে। তোমাৰ কলেজত যিখিনি মোৰ উচ্চ শিক্ষাত মই পাইছিলো।
হয়, হয়।
বহুত ভাল মানে শিকাইছিলে ভালদৰে বুজাইছিলে আৰু মানে তোমাৰ। আমাক এইবিলাক মুখস্থ কৰিব দিছিলে আৰু সদায় ডেইলি মানে তোমাৰ সদায় ন-মানে নোটছবিলাক দিব আমাক মুখস্থ কৰিব দিয়ে। আমি মুখস্থ কৰি গৈছিলো আৰু মানে। মৌলিক অধি
আৰু মানে এতিয়া আৰু আমাৰ মানে মানে উম, মানে কি আৰু মুখ্যমন্ত্ৰীজনক বহুত ধন্যবাদ দিব লাগিব ন তেওঁ মানে যোনবোৰ কাম কৰিছে৷
উম।
আমাৰ ধৰা বিধানসভাত ন তেওঁ
উম, উম।
মুখ্যমন্ত্ৰীৰ নেতৃত্বতে হয় বিধানসভাখন।
উম।
আজিকালি কৰিছে দিয়া ৰাস্তা পদূলিবোৰ কিমান ভাল হৈছে ন আগৰ তুলনাত।
উম।
তেনেকুৱা আৰু ধৰা গোটেইখিনিয়ে ক'ব পাৰি বাকী ধৰা এইফালে চিকিৎসাৰ ক্ষেত্ৰতো কিমান আগবাঢ়িছে আৰু উম, বিদ্যালয়বোৰ আজিকালি কিমান মানে আধুনিক হৈছে ন, সকলোতে মানে ডিজিটেল হৈ গৈছে চব।
উম।
উম। আৰু এতিয়াতো গাওঁ পঞ্চায়তবিলাক গাওঁ পঞ্চায়তবোৰত যে কিমান মানে এইবোৰ তোমাৰ সদস্য হৈছে এতিয়া বাপৰে বাপ। বহুত ভালেই দিয়া তেওঁলোকৰ। অ', তোমাৰ কি কয় এইটো প